অ' যোৱা।
এই, কি কৰি আছ মানে বাবুৰ অ', সৰু বাবুতো উঠাই নাইজে অথনিৰ পৰা। ডাঙৰটো উঠিছে, শাহুমাই লৈ আছিলে মই কামবিলাক কৰিলোঁ। গধূলি, গধূলিৰ কাম বিলাক তাৰপিছত আৰু মাৰপৰা লোৱা আহিলোঁ-
অ', তোমাৰ এটা কথা হ'ব ৰ'বা এইবাৰ আচাৰ -চাচাৰ বনাইছা কি নাই?
আচাৰ বনাইছো আমৰ-আমৰ আচাৰ বনাইছো আৰু ভূতজলকীয়া যে অ', অ ' জলফাইৰও বনাইছো অ', ভাল হৈছে।
ভাল হৈছে।
যোৱাবাৰো বনাইছিলোঁ, দিছিলোঁ তোমাক যোৱাবাৰ, জলপাই আচাৰ দিছিলোঁ নেকি? না নাইয়ে দিয়া, অ', দিছিলোঁ ডাঙৰ বাইদেউক অ', দিছিলোঁ।
আমটো কি, কিনি আনিছা না ঘৰুৱা? আম বনাইছা, এইবাৰ মই নাপালোৱে আম।
বাইদউহঁত ঘৰত আছিল, কিন্তু এতিয়া পকি গ'ল, উম
ত' হেৰি কৰিব নোৱাৰিম না।
অ'। উম, অ', এই ঠাণ্ডা দিনত অলপমান এ এ, আচাৰখিনি বনাই থৈছ ছিলোঁ, এতিয়া গৰম দিনেই পালে, জলপাই আচ চাৰ খিনি এতিয়া আৰু আমৰ বনালোঁ, আমৰ সেখিনি আছে আৰু জলপাইতো শেষেই হ'ল।
ঘৰতে এইবিলাক আচাৰচাচৰ বনাব লাগে মই বনাইছোঁ
অ'।
আমলখি বনাইছো আৰু ভোট জলকীয়া বনাইছো। অ'। মোৰ শেষ হ'ল আচল মই ফ তোৰ লগত পোৱাই যায়।
এ মই ইমান ভাল নাপাও।
মই লওঁ, অলপ অলপ অলপ অলপ লৈ থাকো আচাৰ মানে আচাৰৰ তেলটো যে খেইটো ভাল লাগে আৰু বগৰীৰ আচাৰটো ভাল লাগে মি
উম।
শুকান বগৰী আছিল। ক
মোৰো আছে ক'ত বা গ'ল টোপোলাটো মই চাব লাগিবিব। অহ, এবাৰ বনাইছিলো মোৰ ভাই হল তই বিৰাট ভাল পাইছিল খাই। উম আৰু বাইদেউ নেমুৰ আচাৰ বনাইছিলো কিন্তু নমুটো ভাল নহল কি
গোল নেমুটো বনাব পাৰা, গোল নেমুতটো একো মানে মচলা মচলা দিব নালাগে, তেল দিব নালাগে। নালাগে, গোল নেমুটো অ' গোল নেমুটো তো‌ অকমান ৰদত শুকুৱাই, শুকুৱাই মানে পানীটো শুকাব লাগে, বেছি শুকাব নালাগে, পানীটো শুকাই এটা আইনাৰ বটলত নেবু কেইটা দি ঢাকনখন তাইত অলপ নিমখ দিব লাগিব।
উম।
নিজৰ আন্দাজমতে অলপ নিমখ দিব লাগে, নিমখটো দিলি তাৰ মানে নেমুটো চফ্ট হৈ যায়।
মনে ম গোল নেমু আছে বনা নাই।
অঁহ। মানে সেইটো নিমখ ফুটটো দিয়াৰ পিছত দুই, তিনি দিন যোৱাৰ পিছত ধুনীয়া হৈ যায়। মানে তেল দিয়াযেন লাগে আৰু মই বনাইছো আগতে বনাইছিলো, এইবাৰ বনোৱা নাই আনিব লাগিব।
কি আমাৰ বাইদেউহঁতৰ আছে।
গোল নেমু আছে ন'।
অ' বঢ়িয়া অ'। উ। উম, এনে। পাৰি গ'লে
অহ। আৰু সিহঁতৰ নেমুতটো ইমান এটা হেৰি গোন্ধ নাই একবাৰ আনিছিল। এপাল লৈ আহিছিল ইমান গোন্ধটো নাই।
তহঁততকে অলপ কম।
গোন্ধটো কম মানে কিছুমান নেমু ইমান ধুনীয়া গোন্ধ কাজু নেমু দি কাজু নেমুটো ধুনীয়া গোন্ধ। মই আজি কিনন্দিলো। নেমু
অ।
ঘৰত মানে ইয়াত সেই আছিল বেপাৰী আহিছিল। অমানছ চবজি এই বজাৰত এইবাৰ যোৱা নহ'ল ইয়াতে কিনন্দিলো। অহ।
ঘৰত অলপ দাম থাকে।
ঘৰৰ দাম অমিতা মানে পঞ্চাছ টকা কে কিলো গৈছে।
অ আমাৰ ঘৰত
মই অ মই ললো আৰু এই মানে হেৰি ললো বেঙেনা।
অহ
এতিয়া ঘৰৰে আছে নেকি? আহ খাব লাগিব অমিতাটো।
খাব লাগে।
অঁ পেটৰ কাৰণে ভাল। খাৰ বনাইো খাব পাৰি। বা দালিত বনাই দালিত দি কিনি খাব পাৰি। পকা অমিতাটোতো আৰু বহুত ভাল।
বাবুহঁতে নাখায়। পকা অমিতাটো আগতে সৰুতে খাইছ এতিয়া আৰু জানিব হোৱা পৰা নাখায়। আমো নাখায় কিন্ত। কেঁচা কমিতা মই সিহঁতক হেৰি দিও, চব্জি বনাই দিওঁ কেতিয়াবা খিচাৰি বনাই দিও, এনেকে ডালিত যদিও এনেকুৱা হলে, গম নাপায়।
পকা অমিতাটো থাকিলে ধৰ মুখত
উম মুখত ঘহিব পাৰি।
খাবৰ কাৰণে ভাল।
অ। সেইবিলাকৰে ফেচিয়েল বনাই।
অ, সেইবিলাক। বনাই আমিতাৰ, সেটো খাৰ নিদিয়, খাৰ নিদিয়া নহয়।
এই যে, পাপায়া ফেচিয়েল ব্লিক কয়, সেইটোতো অমিতাৰে হয়।
সেইবিলাক খাৰ নেদিয়া।
উম।
অমিতাৰ মাজতো সাৰ নেদিয়ে ইমান, টো, আজিকালি ফুলকবি, বন্ধাকবি এইবিলাক ভাল নালাগে, আৰু এইবিলাক, একদম ভাল নালাগে, অ। এতিয়া, আগতে মানে ভাত কেৰেলা বুলি ক'লে, ভাল লাগিছিল আমাৰ ঘৰত লগাইছিলো ভাত কেৰেলা, কিবা খাব ভাল লাগিছিল। এতিয়া বজাৰত ভাত কেৰেলাবিলাক, ভাল নালাগে।
অ', এতিয়া ঘৰত ভাতকেৰেলা নাই ন?
নাই, নাই।
আমাৰ আ আছে ইয়াতে, আমি ঘৰুৱা ভাতকেৰেলা, আগতেটো বহুত হৈছিল, বহুত হৈছিল আগতে, আমাৰ ইয়াতে আছে। আমি ভাতকেৰেলা ঘৰুৱাভাৱে খাই আছো, অ', আৰু বাইদেউহঁতৰ ঘৰতেও গৈছিলো যে।
সিদিনাখন অ'
তাতে আছিলে।
তাতো আছে। ভাল হয় ন, সিহঁতৰ?
কি আছে
অ'।
ভাল পৰুৱাৰ তিহতোৰ সোৱাদ চোৱাদো ভাল।
উম। বাবুহতি তিয়'হ ভাল পায়। অ', কি? অ', সিহঁতে মানে চঙিখন দেখা পালে কয় আম আম বুল এহ, সৰু সৰুকৈ পাহ সৰু সৰুকৈ পাতল পাতল কাট দিদও। খাই দুহজনে খায়। উম।
এনে আমি আমিও খাব লাগে।
অহ।
ভাতৰ লগত কেঁচা চবজি খোৱাটো ভাল। গাজৰ, বিট, বিটৰ ৰসটো খাব লাগে। বিটৰ ৰসটো খোৱা ভাল।
সিহঁতক দিওঁ বিট-বিটটো। খিচা-খিচাৰি খিচাৰি বনাই দিম। কিজানি বনাই দিওঁ বিটটো।
ইয়াতো হেৰি মন্দিৰৰ কথা শুনিছানা? শিৱসাগৰ নাজিৰা অ' বৃণামণ। তিয়াহ ইমান মানুহ হয় ন'। অ', আৰু ক'ত অনলাইন নাই, নাই যোৱা নাই। অনলাইন সৰাই লয়।
লল গম।
তাত। আৰু ক'ত দূৰত। বম্বাইৰ পৰা আহিছে, কলিকতাৰ পৰা আহিছে। মানে তাত মানসিক পলেৰে পাৰে। লৰা ছোৱালী হয় আৰু যাৰ লৰা ছোৱালী নাই তাত অলনাইন পূজা কৰিলেও হয়। বা। অহ, তাতে যেতিয়া মানে ৰাজহুৱা চাকি দিব।
অ'।
ৰাজহুৱা চাকি যদি তাৰ পৰা সেৱা য'ত থকা যায় তাৰ পৰা সেৱা কৰা যায়। তেতিয়া মনোকামনা পুৰণ হয় আৰু।
এই ৰাজহুৱা চাকি, ৰাজহুৱা চাকি, ৰাজুহুৱা চাকি মানে মই মোবাইলত। ন।
অ' পাৰিম পাৰিম।
অ' মই।
মানে সদায় দিয়ে ৰাজহুৱা চাকিবোৰ।
অ'।
এতিয়া ৰাজহুৱা চাতিখোৰ দিব তেতিয়া আহি যায় নহয়। উম, অনলাইনত।
আহি যায়।
এতিয়া ধৰ নিজও মানে ধৰ কাম-বন নাথাকিব লাগিব।
অ'।
সেইখিনি সময়ত বেলেগ কাম কৰিব নালাগিব।
অ'।
মনৰ পৰা মানে আৰ্শী-আশীৰ্বাদতো ল'ব লাগিব আৰু। তেতিয়াহে ভগৱানে চাব। আমি আৰু এতিয়া এনেই পূজা কৰি থাকিলে কেনেকৈ হ'ব।
অ'।
অ', এতিয়া বহুতৰেতো মনোকামনা পূৰণ হৈছেই। অ নিশ্চয় সিহঁতক ভগৱানে চাইছে।
অহ হৈছে। যোৰা বাচ্ছা বিলাক দেখাত প্ৰাইভাগে অহ, অহ।
এইটোতো ভাবিছো। যাম বুলি, ভগৱানে নিব লাগিব, অহ যাম বুলি কলে যাবা নোৱাৰিম ভগৱানে মাতিব লাগিব, বাবাই মাতবা লাগব।
হয়, একদিনত আহিব পাৰিম নে নোৱাৰি বা?
উম। গাড়ী ভাড়া কৰিলে একদিনত নোৱাৰিম। একদিনৰ আ নিজৰ গাড়ী হ'লে পাৰিল, নিজৰ গাড়ী থাকা যায়। একদিনত নহব। মানে, ট্ৰেইনৰ ইয়াৰ পৰা ট্ৰেইনত গ'লে। মানে, সেইদিনাখন থাকি। পিছদিনাখনহি দৰ্শনো কৰিব লাগিব। হোটেলত থাকিব লাগিব। বা কোনোবা চিনাকি, টিনাকি থাকিলে সেনে। মা থাকিব লাগিব।
অ।
অ'' ইমান মানুহ কেনেকৈ একদিনত হ'ব?
অ।
চাকি দিয়া, দৰ্শন হোৱা।
উম।
খোৱা, আৰু ধৰি ই ইমান দূৰত যোৱা যাব তাৰেটো ওচৰে পাজৰে। মন্দিৰ চন্দিৰটো চাব পাৰিব, চিপ্স। তগৰ তলাতৰ ঘৰ, ৰংঘৰ কাৰেংঘৰ এইবিলাক বহুত আছে নহয়।
অ এই বহুত। দূৰতে গৈছো আমি ফুৰিব, কিন্তু ওচৰৰে এইবিলাক। যোৱা নাছিলো, উম আমাৰ অসমতে চাব লগা বহুত আছে। কিন্তু?
খাব লাগে তেতিয়াহে নতুনকৈ উঠি আহা।
প্ৰজন্ম বিলাকত।
অকমান মান দেখাব পাৰি হয়, যেতিয়া আমি দে। হ'ব পাৰিম।
অহ।
এতিয়া আমি দেখা নাই? এই দূৰত ঠাইত গ'লো, কিন্তু ওচৰত ঠাইত নগলো।
হয় নাই?
উম, ওচৰত। বুলি মই। দৌলগোবিন্দ দেখা নাই। অ দৌলগোবিন্দ দেখিছোঁ দৌলগোবিন্দ।
উমানন্দ দেখা নাই নেকি অ ইয়ে ৰাম মই বহুত বহুত।
উ উমানন্দত যাম যাম বুলি ভাবি থাকো উমানন্দতো দেখা নাই এনেই মন্দিৰ দেখিছোঁ। দৌলগোবিন্দ দেখিছোঁ। দৌলগোবিন্দটো বহুত ভাল লাগে অ জাহাজত। যাব লাগে না উমানন্দত।
উমানন্দত অ জাহাজ নাযায় আজিকালি ফেৰী বুলি কয় যে। ভূত ভুট ভূত ভূত ভূতভূতি ফেৰী আ তাত যাব লাগে জাহাজ নহয়। জনা যায়। খৰালি খৰালি হাহত গ'লে ভাল লাগি।
ই মাহত যাব লাগে না।
উম ভয় লাগে। একো নহয় কিন্তু মানে ভয় লাগে।
লাগে আৰু এই নদীৰটো মাজতে না।
উম নদী মানে মন্দিৰতটো পোৱাৰ লগে লগে নদীটোৰ কাৰণে একো ভয় নালাগে।
ভয় নালাগে আমি এটা কাম কৰোঁ এদিনাখন আমি দৌলগোবিন্দ। দিৰত যাওঁ।
দৌলগোবিন্দত যাওঁ বোলা।
বহুত দিন যোৱা নাই। অকল হৈ। ভাল লাগিবা।
এখন গাড়ী ভাড়া কৰি বাছ। আজিকালি উবেৰো পায় নহয় ময়ো যাব পাৰিম।
অও।
তাৰে পায়স খিনি ইমান ভাল লাগে। অ।
মন্দিৰ চন্দিৰ মাজে সময় যাই থাকিব লাগে তেতি। তেতিয়া মন চন ভাল লাগে মনৰ। অশান্তি থাকিলে তেতিয়া মন্দিৰ। চণ্ডীৰ যাব লাগে। মন্দিৰ যাওঁ।
অ গৈছিলো আগতে বহুত মন্দিৰত গুৱাহাটীতো প্ৰায় ভাগ মন্দিৰ দেখা পাইছোঁ।
উগ্ৰতৰা দেখিছা ন?